হেল্ল'? ক'ত আছে আপুনি?
মই, এইয়া চাপৰিফালে আছিলোঁ। মানে, গৰম যে!
অ'! কিবা কৰি আছিলে নেকি?
নাই, এনেই অকণ আছিলোঁ। এই, গৰম দে! ঘৰত সোমাই থাকিব মন নাই যোৱা মানে। এনেই, অকমান ওলাই আহিছিলোঁ, লগৰ কেইটাৰ লগত।
অ' অ'! কোন কোন গৈছিল বা?
হে, হে?
কোন‌ কোন গৈছিলে বা?
এই, আমাৰ এই, ঘৰৰ ওচৰ ল'ৰা কেইটামানৰ লগত গৈছিলোঁ।
অ' অ'! বাকী, কি কিবা বাকী, খানা-চানা খাবৰ কাৰণে নে এনেই গৈছিলে?
এনেই গৈছোঁ, ক' কোৱা এই ৰকম বতাহ দি আছে, গৰম! এতিয়া, যি ঘৰত যি গৰম থাকিব, পৰা নাই মানে।
উম! নাই-নাই ভালে কৰিছে, ভালে কৰিছে! এই, গৰমত মানে, ঘৰত থকাতকে আপুনি অকণ, মানে ওলাই গ'লে অকণ মানে, বতাহতো পায় ন' শান্তি লাগে!
অ'! সেইটো হয় বাৰু। সেইকাৰণে মানে, ওলাই আছোঁ আৰু কি ক'বা!
নাই-নাই ভাল কৰিছে, ভালে কৰিছে! বাকী, নদীৰ পানী বাঢ়িছে ন'?
নদীৰ পানী বাঢ়িছে! পিছে, শু শুনাচোন কথা এটা কওঁ! তুমি আহিবা নেকি সাতুৰিবলৈ? সা সাতুৰিম বুলি আহিছোঁ মানে।
এই, মোৰ অকণ দেৰি হ'ব! মানে, কাম এটাত লাগি আছিলোঁ এতিয়া।
অ'! কি কাম পিছে?
এই মানে, অলপ এই, দোকানৰ কামত লাগি আছিলোঁ।
হা, হা?
এই, দোকানৰ কামত লাগি আছিলোঁ, অকণ দেৰি হ'ব মোৰ।
অ'! কি দোকান খুলিছে নেকি আপুনি?
অ'! হোলচেল দোকানখন অপেনিং কৰিছিলোঁ।
অ'! হা, হা?
দোকান এখন অপেনিং কৰিছিলোঁ মানে।
অ'কে! গেলামালৰ দোকান কি?
উম, অ'! গেলামাল দোকান। অ'! অপেনিং কৰিছিলোঁ যে, এতিয়া মানে, কম উম! কৰ্মচাৰী নাই যে, অকণ মানে, মোৰ দিগদাৰ হয় মানে! অকল থাকিব লাগে যে, অকৌ মোৰ দোকানখন এৰি থৈ গ'লে, মোৰ মানে, তোৰ চেলটোত নাযাব।
অ'! মানে, মোৰ লগৰখন আছে, এনেই কৰিম বুলি কৈ আছে বাৰু।
অ' অ'!
এনেই সোমাম বুলি কৈ আছে মানে, সোমাব পাৰিলেহেতন, সোম সোমাই ল'লো হয়।
যদি যাওঁ নহয়, মানে শুনক? মই যে যাম মোৰ যাওঁতে কমেও দুপৰ হৈছে এতিয়া মোৰ তিনটা ব তিনটা বজাত আ কপাহিও জানো।
তিনিটালৈকেতো ৰখিব নোৱাৰিম বাৰু এতিয়া এটা বাজিছেহে।
অ', মানে দুটা বাজিব হলেই কিন্তু মানে মই দোকান যে বন্ধ কৰি থৈ যাম মোৰ এইটো টাইমত অকমান চেল হয়। মোৰ লোকচান দিগদাৰ হ'ব না।
অ', সেইটো হয় বাৰু।
অ', আপুনি আপুনি অকণমান ৰখি দিয়ক যদি পাৰে মানে সাঁতুৰিবলৈ ভয় লাগে কিয় জানে পানী চানী বহুত বাঢ়িছ চে যে মই কেনে ভাবিলোঁ এনেই খানা খাব যাব পাৰিলোঁ হয় যদি খানা খাই মানে আপোনালোকে ধৰক পইচা চইচা অলপ আপুনি কিবা কিবি লৈ আহক। গুচি যাম খোৱা টাইমত।
পাৰিলো হয় কিন্তু সাঁতোৰিব মন গৈ আছে এতিয়া পানী বাঢ়িছে তুমি কেনেকে সাতুৰিবা ন' সাঁতুৰিব জানা ন' তুমি?
সেইটো প্ৰব্লেম নাই কিন্তু ভয় লাগে যে পানী বাঢ়ি আছে যে ফতকে যদি কিবা এটা হৈ যায় মানে দিগদাৰ হ'ব অলপ।
সেইটো হয় বাৰু এতিয়া পানী বাঢ়ী আছে কাৰণে।
অ', মানে কি জানে। আজিকালি কথা শুনিছে নহ, পাৰিছে বাঢ়ি থাকে ফত্ক কৰি একো ঘৰতো মই এতিয়া কোৱা নাই যদি কিবা এটা হৈ যায় কিবা ফতক কৰি দিগদ হ'ব নহয়।
অ', সেইটো হয় বাৰু।
আজি হাজি আজি নালাগে দিয়ক, বেলেগ এদিন যাম মই ফ্ৰী হ'লে।
এটা কাম কৰ অ', পৰহি মানে যাওঁ সাঁতুৰিবলৈ।
অ', হ'ব মানে মই এতিয়া ফ্ৰী হোৱা নাইটো অলপ দিগদাৰ হ'ব মানে মই ফ্ৰী হওঁ। মানে দোকাৰখন যে মই এতিয়া প্ৰথম খুলিছোহে ন' মই যদি দোকানত নাথাকোঁ মানে চেলটো নাজাব না মোৰ। বাকী আপুনি কি এতিয়া যাব যোৱা কিমান দিন হ'ল?
মোৰ যোৱা দুঘন্টামান হ'ল ইয়াতে মানে বহি আছোঁ আৰু বতাহ চতাহ দি আছে ন' আমাৰ নেচাৰেল বতাহ চতা দি আছে সেইকাৰণে মানে অকণ
অ', আপুনি মোকটো দুঘ-দুঘণ্টামান আগতে ফোন কৰিব পাৰিলে হয়।
অ', আপুনি কামত বিজি আছে মই গম পাইছোঁ বাৰু সেইকাৰণে ফোন কৰা নাই আৰু।
অ', আপুনি মোক অকণমান আগত ফোন কৰা হয় মই যাবা পাৰিলোঁ হয় কিন্তু এতিয়া মানে অকণমান দিগদাৰ হৈ গ'ল মানে এতিয়া এই টাইমটোত মানে মোৰ ভাল চেল হয় যে।
কি কৈছে?
এই টাইমটো মানে মোৰ চেলচ মানে এই টাইমটো মানে ধুনিয়া চেল এটা হয় মোৰ এই চাৰি
অ', সেইকাৰণে আপুনি যদি আহিব মন নাই নালাগে দিয়ক আহিবলৈ। ইমানটা জোৰ নকৰো আৰু অ', সেইকাৰণে।
খানা চানা খাই যদি মই পইচাটো মাৰি দিওঁ আপুনি মই যোৱা টাইমত গুছি যাম।
খানা পৰহিমানে খাম দিয়ক, আপুনিও আহিব তেতিয়া ভাল লাগিব চবে একেলগে খাম
অ', হ'ব, হ'ব কেচ নাই যদি আপুনি খাই যি খাই দিয়ক মানে মই এতিয়া আকৌ যাব নোৱাৰিম মানে, বেয়া নাপাব হে।
বেয়া নাপ মই ম বেয়া এক
অ', মানে মানে এই মোৰ চেল হয় দোকানখন মই দোকানখন এৰি থৈ যাব নোৱাৰিম মানে।
অ', হ'ব বাৰু একো নাই আৰু মানুহ লগা হৈ আছে নেকি?
অ', দোকানত মানে দুটামান কৰ্মচাৰি লাগিছিল, আছে নেকি কোনোবা?
আছে, আছে আৰু দুটা-দুটা লগৰ মানে কৰিম বুলি কৈ আছে বাৰু।
অ', অ', আপুনি সেইদিনা সুধি পেলাই মোক ৰাতি সন অ', মোক সন্ধিয়া মানে জনাবচোন মানে মানে মোক লাগিছে মানে কাইলে কিবা লাগে লাগে মানে মোক
অ' মই কাইলে মই আপোনাক ফোন কৰি ক'ম দিয়ক ন'।
পাৰিব নেকি?
অ' সন্ধিয়া মানে জনাই দিম দিয়ক, সন্ধিয়া মানে জনাই দিম দিয়ক আপোনাক।
অ' মানে মোক মানে মোক ইমাজেঞ্চি লাগিছিল, মানে মই অকলে দোকান চাম্ভালিব দিগদাৰ হয় যে।
অ' ঠিকে আছে বাৰু।
আপুনি মোক যে জে-জনাই ভাল আছিলে।
এতিয়া কামত ব্যস্ত হৈ হৈছে মানে সেইকাৰণে।
অ', অ' বুজি বুজিছোঁ বাৰু কথাটো। বাকী এতিয়া কি আপোনাক কি বিজনেচ কৰিছেনে আপুনি?
মানে কৰিম, এনে কামৰ পৰা অকণ তাৰপিছত মাৰো মই।
অ' হ'ব একো নাই, মানে এতিয়া কি আপুনি কিবা বিজনেছ কৰিছেনে আপুনি?
আপুনি কি বিজনেছ কৰিছে এতিয়া?
মোৰ এ, দাম্পাৰ আছে, এনেকা গাড়ী চাড়ী
উম, মানে আপোনাৰ বিজনেছ ধুনীয়া চলি আছে ন' এতিয়া?
ধুনীয়া মানে চলি আছে আৰু টুকটাককে।
একো নাই, বলা কৰা কৰা, মানে কি জানে আপুনি এনে ঘৰত থ কামটো কৰি থাকিলে কিবা এটা ভাল আৰু। এতিয়া আপোনাৰ চে, আপোনাৰ ধুনীয়া আ, এনে চেল ধুনীয়া হৈছে চাগে।
চেলু মানে কি জানা, মোৰ মানে এতিয়া দাম্পাৰ
ডাম্পাৰ তিনিখন আছে তাৰপিছত আৰু জে চি বি দু আছে তাৰপছ এনেকা মানে চলি আছে আৰু এই দাম্পাৰ অৰুণাচল গ'ল মানে।
অ' হয় হয়, পিছত?
এই গাড়ীখন
অ' আচ্ছা আচ্ছা, গম পাইছোঁ। শুনিছিলোঁ কিন্তু আপোনাক মানে ফোন নকৰিলো কিয় জানে অকণমান বেয়া লাগে যে ফোন কৰিবলৈ।
অ' সেইটোয়ে অ' সেইটো হয় বাৰু।
হয়, একো নাই বাৰু। আপোনাক কি আপুনি দাম্বাৰ দাম্বাৰ দু আছে ন'?
আাগে আপোনাৰ সেইতা, আপোনি মাটি চাটি পেলাই নে কিবা মাটি চাটি?
মাটি চে পেলাও, মাটি পেলাও, বালি চালি পেলা, একে শিল চিল পেলাও, পাথৰ চাথৰ পেলাও।
অ' মোক মানে, মানে কি জানে, মানে অলপ মাতি লাগিছে মানে মই ঘৰ বনাই আছিলোঁ, মই মানে অকণ ফাউনটেচন ওখ কৰিব লাগিছিলে। আপুনি মোক কি, মোক যে তিন চাৰিট মান মান লাগিছিলে। আপুনি এতিয়া
অ' কেতিয়া মা, কেতিয়া মানে লাগিব?
মোক, আপোনাক মোক, মোক কাইলৈ মানে লাগিছিলে, আপুনি কাইলৈ পেলাব পাৰিব জানো?
গাড়ীখন বোৰো আজি আহি পাব বাৰু, মই
অ' মানে মো আপুনি পাই যে কাইলৈ পেলাই দিব, আপোনাৰ পেমেণ্টটো লাগিলে অনলাইন মাৰি দিম। কিন্তু মানে মোক এই ফাউণ্ডেশ্যনৰ কাৰণে মানে মাটিটো আগতীয়াকৈ লাগিছিল।
তিন নাম্বাৰ ন'?
আপুনি মোক তিন দাম্বাৰ আপুনি কিমানকে লৈ আছে এতিয়া এক দা।
দামাৰ ময় ছয় হেজাৰক ল ছয় সাত মানকে।
ছহেজাৰ ন আপুনি মোক কিবা এটা মিলাই দিব আৰু চাৰে পাঁচ ছয় মানত।
অ হ'ব বাৰু একো নাই সেইটো মিলাই দিম আৰু।
অ মানে কিয় জানে এতিয়া আপোনাৰ লাভ থাকো মোৰো লাভ থাকো এতিয়া আকৌ আপোনাৰ পৰাৰ মই স্বপ ল'ম ন।
অ সেইটো হয় বাৰু সেইকাৰণে মানে কেই এটা মিলাই হেৰি কৰিলে হ'ল আৰু।
অ কিবা এটা মিলাই দিব মানে কি জানা মানে আপোন ম। যিয়ে নলাওঁ ললেতো আপোনাৰ ম বহুত মানে ঘৰতো নোহোৱৈকে চব লওঁ আপোনাৰ বাকী এনে দম্পাৰৰ বিজনেছো আছে নে কিবা বেলেগ দোকানো আছিল আপোনাৰ।
দোকান নাই মোৰ ফাৰ্ম আছে গাহৰি ফাৰ্ম আছে।
কিয় কি কিহৰ ফাৰ্ম আছে।
গাহৰি ফাৰ্ম গাহৰি ফাৰ্ম।
অ এনেই আপুনিমান কিমান কিমানকৈ বেছি আছে এতিয়া ফ্ম মানে পোৱালি গাহৰি।
গাহৰি মই পাঁ হাজাকে বেচি আছো পৰু সৰু পোৱালি পাঁচ চাৰি মান।
পাছ হাজাৰ কে ন মোৰ মানে মোক। মোক তিনিটামান পোৱালি লাগিছিল আপুনি দিব পাৰিব নেকি তিনিটামান চাৰিটামান পোৱালি।
কেতিয়ামান লাগিব পোৱালি কেটা পোৱালি আছে বাৰু এতিয়া।
অ', মোক মানে মই বাৰু নেক্সট নেক্সট উইক লৈ ল'ম মানে মোৰ নেক্সট উইকে লাগিছিলে চাই। টামান তিনিটামান পোৱালি হলে হৈ যায় আৰু।
অ', হ'ব বাৰু লৈ লবা একো নাই।
আপুনি কিমানকে ধৰিব এতিয়া।
হে হে
মানে প্ৰাইচটো কিমানাকে ধৰিব এতিয়া।
এনে পাজ হাজাৰকে লৈ আছো চাৰিহাজাৰকে দিলে হব।
হ'ব বাৰু মানে আপোনাৰপৰা নহয় ময় মাটি চাটি ধক চব বিল একেলগে লৈ ল'ম আৰু মিলাই মেলি।
উ হব বাৰু একোটাই।
উ উম বাকী আপুনি কি আপোনাৰ খবৰ খাতি ভালেই নহয়।
ভালে ভালে খবৰ ভাল আপোনাৰ।
বাকী মই আছো আৰু ধক যেন তেনে মানে অল বিজনেচো বেয়া চলি আছে যে অলপ। বাকী উ উম মানে। কি জানে নাই এতিয়া এই ৰ'দো বহুত দিগদাৰ হায় চলিবলে। আকৌ এতিয়া মানে এই ৰ'দো বহুত মানুহ চ দোকালে নাহে অহা দেৰি হয়।
হেতু হয় বাৰু।
বাকী হেৰি। বুলি কে আপোনাৰ ৰ'ব কি আছিলে এ এইটো। মাটি চাতি ব্যৱসায় বাহিৰা কিবা বেলেগ ব্যৱসায় আছে নেকি আপোনাৰ।
নাই নাই বেলেগ ব্যৱসায় নাই মোৰ এনে গাড়ী চাঢ়ী আছে আৰু ফাৰ্মে আছে আৰু বেলেগ একো ব্যৱসায় নাই। মানে খুলিম বুলি ভাবি আছো মানে মোৰ এনেকা দোকান এনে গেলামৰ দোকান খুলিম বুলি ভাবি আছো ম।
হয় হয় হেৰি কি বুলি কয় পাৰ্টনাৰশ্বিপত খুলিব নেকি।
গেলামালৰ দোকান খুলি বুলি ভাবছো ডাঙৰকে নিম মানে মই।
অ', মানে পাৰ্টাৰশ্বিক খুলে যদি মো আছিলো মানে একেলগ খুলি বুলি ভাবি আছিলো।
অ', ডাঙকে খুলিম বুলি ভাবিছো মানে এতিয়া। কি কৰো চাই লও মানে কিদিন মান পাচত খুলিম বুলি ভাবিছো মানে আগষ্ট মানে খুলিম বুলি আগষ্ট ফ্ৰষ্টতত মানে।
হয় হয় বুজছো বাৰু মানে খোলে যদি আপুনি মানে খোঁলোতে মোক ক'ব ময়ো একেেলগ খুলিম ধৰ
অ', হ'ব বাৰু একো নাই কৈ দিম বাৰু মই।
অ', মানে কি জানে এতিয়া আপুনি অকলে কোৱাতকে লগত কৰিলে বেছি ভাল
সেইটো হয় বাৰু
আপুনিও আধা পইচা দিলে মইও আধা পইচা দিলো
অ', সেইটয়ে দুটাই একেলগ কৰিলেতিয়া ভাল হব আৰু বিজনেছটো ভালকে চলি যাব এতিয়া
কৰিলে ভাল এতিয়া মানে আপুনি অকলে ক থ আু অকলেম্ভিবাগিবপোনাৰগদাৰ হয় দকচ বলেগ বেলেগ বিজনে আছে আপোনাৰ একো নাই মই আপোনাক হেৰি কৰিম আপোনাক মই নিশ মানে ফোন এটা কৰি আপুনি মোক মানে চৰটো জনাব আৰু কৰিবনে নাই
আ নহয় ন মই কোনমাই দিম আপোনাক
উম হ'ব মানে মোৰ কি জানে মোৰ মোবাইল দু তিনটা আছে মানে মোৰ বিজনেচ বেলেগ আৰু নৰ্মেলটো বেলেগ আৰু মানে মই এইবিলাক তিনিটা সময় তিনিটা নম্বৰ আছে আপুনি মোক বিজনেছতো ফোন কৰিব
অ', হ'ব বাৰু আপোনাক ফোন কৰি দিম বাৰু মই
অ', মানে আপুনি মোক ফোন কৰি চ ক'ব মানে মই গোটাই ঠয় দিছো মানে মোৰোকান আম খৰচবিল দিগদাৰ হ' কেনে ভাবিছো আপোন মই বিজছটো লগাই দিওঁ পই হেলল
উম হ'ব একো নাই বাৰু শুনাচোন মই কথা এটা কওঁ মই এইআ গাড়ীখন ল'ম বুলি ভাবি আছো মানে, এনেকা ফেমিলি গাড়ীৰ ছেভেন চিটাৰ।
হয় হয় আপুনি আপুনি কি ল'ব বিচাৰে এতিয়া, মানে ধ ধৰ আপুনি ধৰ! টা এ চছেভেন ডাবলো আকৌ চেল্টচ আপুনি কোনখন ল'ব বিচাৰে?
মই মানে এয়া স্কপিঅ এখন ল' বুলি ভাবছো। স্পিঅ' এচেভেন খন।
অ আপুনি এছ লব টেইন ট্ৰেইনখন ললেৱো বেয়া নাছিল বাৰু আপুনি কোনখন লয়! সেইতো আপোনাৰ কথা আপুনি লব যেতিয়া।
এয়া নতুন মানে ছেকেণ্ড হেণ্ড টাইপৰ এখন চাওঁ এছ ইলেভেনখন।
অ হয় হয়। চিনাকি আছিল বাৰু কিন্তু আপোনাৰ অকণমান দামটো এতিয়া বেছি পৰিব।
দামটো বৰ টেনশ্যন লব লাগে দামটো হৈ যাব বাৰু কিমান মানত পাম মান দামটো
আপুনি এতিয়া মই আপোনাক আপোনাক সুধিহে ক'ব লাগিব কো পাৰ দেই মানে মোৰ মানে ভালক ন নাজানো যে এতিয়া মই আপোনাৰ লগৰটো ফোন কৰিছিলো অকমান আগতে কি
আছে বাৰু মোক আপু শ্বেয়াৰ দিবচোন
উম ঠিক আছে আপোনাক মই শেয়াৰ কৰি দিম বাৰু কিন্তু আপুনি! এই আছিলেকে লোৱাতকে কিবা নৰ্মেল এখন গাড়ী লওক, নে নলয় এখন গাড়ী!
অ মই মানে আছে মান মোৰ ব্লেক কালাৰৰ
হয় হয়।
সেই কাৰণে মানে সেইখন'ম বুলি ভাবিছো মানে, আগৰপা মান সপোন এটা আছে মানে! লোৱা বৰ্তমান মানে গাড়ী মানে এইয়া ললো মানে, এতিয়া মানে? মোৰ নৰ্মেল এখন আছে বাৰু এনেকুৱা কি বুলি কয় ভাওনা এখন আছে।
হয় হয়।
মানে এইখন ল'ম বুলি ভাবি আছো মানে ছেভেন চিটাৰ।
একো নেদিলেও লৈ লব পাৰে, মই নম্বটো চেন কৰি দিম আপুনি এইখন লৈ লব। আৰু যদি আপোনাৰ য দামটো কিবা বেছি ক আউ যদি আপুনি দামটো কিবা যদি বেছি মোৰ কথা কৈ দিব, এতিয়া আপোনাক মানে মাজৰ কথা আপোনাক মিলাই দিম কিবা এটা আৰু।
অ হ'ব বাৰু কিবা এটা মিলাই দিলেই হ'ল আৰু
বাকী আপুনি নতুন গাড়ী চলালে কিবা খানা চানা খুৱাব আৰু!
হ'ব বাৰু খানা খোৱাই খাই দিম বাৰু এইটো টেনশ্যন ল'ব নালাগে।
কিয় ক'লো জানে? এতিয়া গাড়ীখন মোৰ কিবা এটা মিলাই দি ন' আপোনাক আপুনি যদি মোক কিবা এটা খনা আপুনি গোটে মানে মই অকলে নহয়, গোটেইখিনি মিলি খানা খালে ভাল লাগিব।
হয় ন' কিন্তু খুৱালে, নোখোৱালে বেয়া পাব সেইকাৰণে চবকে খুৱাই দিম একেলগে।